হেল্ল', হেল্ল', হেল্ল', হেল্ল', হেল্ল', হেল্ল', হেল্ল', হেল্ল',
গৈনা শুনা শুনা, মই শুনিছোঁ -শুনিছোঁ, অহ ', এতিয়া শুনিছো। ৰাম -ৰাম তুমি কত আছিলা?
মই ঘৰতে আছিলো আমাৰ ঘৰত নেটৱৰ্কৰ বহুত প্ৰব্লেম অহ ',
তোমাৰ তাত নেটৱৰ্ক নাই মোৰ আছে। মই আছো মোৰ তখো পুৰা ফুল নেটৱৰ্ক। কছ কেলে নাহ না ওলাই দিয়া তোমালোকৰ ঘৰৰ ভিতৰত নেটৱৰ্ক সেটৱৰ্ক নাপাই। পায়। গাখীৰ খাই পেলাই এই গাখীৰ। শ ল আহিছো মেখেলা দাঙি অ উলাইচে নেকি চাইছো। মেখেলাখন দাঙি ছো চাহ খালা?
চাহ নাই খোৱা আমাৰ।
অ' অ', মাহত আহিলে ফটো মাই।
আহিলে আহিলে, চাহ তাহ খালে নে?
চাহ পানী নাই খোৱা, মই গায়ে ধোৱা নাই। মোলো বাহি কাতে খীৰাই আনোগে গা কি কয়, আমি বোকাটাত আকৌ নামিবলে বৰ বেয়া পাও।
অহ।
সেকাৰণে বোলো বাহিৰতে যাম, লোৱাতো আক অ মোৰ পকুৱাই পকুৱাই আছে, সি দলি বাৰ ওৰত কিতাপখন লৈ পঢ়িবগে পায় সি মোৰ পকত আহিছে। উম এ ঠিকে উম, বতৰটোও আজি ৰাতিপুৱা সময়ত ইমান বৰষুণ দিলে। তাকে মই, তুমি ঘৰত থাকিবা ন এতিয়া?
মই এতিয়া মানে কাম বন কৰি মেলি যাম আৰু টিউচনলৈ ওলাই যাম আৰু দচটামান বজাৰ পৰা কালি নগৰি লৈ যে আজিয়েই কৰিমগে।
তাক এতিয়া পঠিয়াই দিম নেকি, ইংৰাজীখন অকমান চাই দিয়া। অ অ, গানী এ ইংৰাজী খনে দি পঠিয়াম অকণমান চাগে, কাইলে গণিতৰ পৰীক্ষা আছে।
অ অ, হ'ব।
মই গাটো ধুই চাহকণ খুৱাই পেলাই পঠিয়াই দিম।
হম হম, ভাত কিহে বনাব?
পিঠা বনাই দিম। ভাত জানো কিহে বনাওঁ। ভাত জানো কিহে বনাও। অ অ। আজিকালি তই সিহঁতৰ ঘৰ ফালেদি ৰাস্তাটো বন্ধ কৰি দিলে নি? সিহঁতৰ ঘৰ ফালেদি ৰাস্তাটো নাই ন সিহতৰ লেট্ৰিনটো বনাই দিয়া নাই জানো, সেইখিনিতে। ৰাস্তাটোতে উম।
বা।
পূৰ্ণিমা হেতৰ পূৰ্ণিমাহঁতৰ এইটো ৰাস্তা আলি দিয়া আছিলে, এইটো ৰাস্তাই আছিলে আলিটো আলি ই এতিয়া বোকা হল আকৌ। কৰপা ৰ'ব এই বোকা পানী সোমাই তাৰে ৰাস্তাটো
ঐ হৈ সে সিহঁতৰ লেট্ৰিনটো তাৰ পৰাা উঠাই আনিলে নি।
নাই এইখিনি নাই। এইকাৰণেই নাই সিহঁতৰ লেট্ৰিনটো সৌফালে নিলে। সিহঁতৰ এতিয়া এইখিন গা। হয় বা নাই। পানী মটৰ ফিটিং কৰিলে, ‌ টিউবেল উম বতৰটো জানো আজিওঁ কালিৰ নিচিনাই হয়, থাকিব চাগে। মই তাঁতখন মেলিব লাগিব ৰ'দ অকমান আহিলে। এতিয়া সামৰি পালেই তেতিয়া হেৰি কৰিব পাৰিব।
বহি উ বদলিব আৰু অ', ৰ'দ ৰ'দ ওলাব জানো।
ভয়া হ'ব লাগিব নহয়।
ৰ'ড ওঁলাব জানো বোলো।
জানো ৰ'দ ওলাই নে নোলাই নে ৰ'দ ওলালে মোকো ওলাম আৰু সিহঁতৰ বেলেগ দামং দিছে ক'ত। কুমিমা ছাগলী গড়ালৰ যাবলৈ নে কুকুৰা গঁড়াললে যাবলৈ। দলং দিছে অ', ফেনটাষ্টিং দলং দিছে।
আওঁ।
ছাগলী গড়ালৰ দলং। অ', অ',
বাকী মাছ চাছ ধৰা নাই।
মাছ চাছ নাই ধৰা এতিয়া জাকৈ খন আনিবলৈ পাহৰি থাকিলো মই অ', জাকৈ জ ভাগি আছে। উ'ম। মই বোলো লৈ যাম -যাম নে বান্ধি -বান্ধি আনিম বুলি ভাবিছিলো। পাহৰি
অ', অ', বন্ধাই নাই।
নাই বন্ধা। আঠচ টকা লৈ আহিছিলো। লৰা খিনিক মেডিকেললে পঠিয়ালো। খোৱা একাউণ্টত পইচা সোমালে কৃষকৰ পইচা সোমালে উলিয়াই আনি দিবহি লাগ
অ কৃষকৰ পইচা সোমালে
সোনকালে মেচেজ আহে নেকি পইচা সোমালে কি কৈছ এজনী মৰিবলে লৈছে লাইনত নালাগিবি আও হেল্ল অ আপোনালোকৰ বোলো মেছেজ আহে নি আমাৰ মেচেজ মেচেজ আহে অ কালি কৃষকৰ পইচা মেছেজ আহিছে বিশ টকা এটা হেইত তেৰি দিম উম মেছেজ নাহে নে তোমালোকৰ দেউতাও সোমাই মাও সোমাই
হম
দেউতা ভাগৰ সোমায় নে মা ভাগৰ সোমায়
মাহ পতাতে সোমাব
কৃষকৰ পইচা
অ মাহ হ'ব নহয় দেউতাৰ হে সোমাই
মেছেজ আহিছে চাগে চোৱাচোন তুমি মোবাইলত
উম কোনটো নাম্বাৰ দিয়া আছিল সেই বোৰ মনত নাই আকৌ
বাবা মোবাইল টো চোৱা আক সেইটোয়ে দিয়া আছে কিজান নহয় বাবা সেইটো নাম্বাৰ দিয়া নাই আমাৰ নাম্বাৰবোৰ মানে বহুত খেলি মেলি উম সেইটো কথা উম
বাকী ভাত পানী কিহে বনাব
দুজনীয়েনো ৰাতিপুৱাই কিহ'লে ফোন কৰি আছে
কোনে
এ দোপঙ বাইদেউয়ে
অহ অ
ভাত পানী কিহে বনাব বোলে ভাততো জানো কিহে বনাও অ আমাৰ ইফালৰ ৰাইজৰ আজিকালি খবৰে নাইকিয়া হল তাকে খবৰ খাতিত একো নাই পাঁচ মিনিটত পাই গলহি
উম
কি কনে পালি পাঁচ মিনিটত আহি পাই গলোহি
উম
এইটো দাদাৰ পৰা লৈ আছো
ৰাইজ আজৰি হল নেকি
গুণৰ পৰা আহ শুই উঠিছে খুৱাই শুই উঠিয়ে মুখখন ধুইছে মই আহি পেলাই পালোহি মই বোলো যোগাৰ এটা জ্বলোৱাচোন অ'।
নোৱাও নঠও কৈ আছে নি হেল্ল'
বঙাল কেলল যায় হেলল আহ
এতিয়া
কেতিয়া? কেৰেলালে যায় পিতেক পিতেক কেৰেলালে যায়, ঘৈনীয়েকক মাক ঘৰত থৈ যায়গে
অ' কিয় বা?
ইয়াত আকৌ খবৰ পাৰিবও লাগিব নহয় এতিয়া আকৌ
অ'। সেতা ঘৰৰ মুহজনী আহিলে নে ক'বলৈ গৈছিলে বুলি
কবলে গৈছিলে বোলে হৰা হ কলৈ গৈছিলে সুধিছিলা নাই বিয়া ক'ত হলা? যিয়েক ঘৰলে হৈছিলে আহিলে জানো অ এখন গোটেইখন বকতয়াই পেলালে তোমালোকৰ হাল বাইছ নি অ পানিয়া মাংসব আছেল ন তমাল কব
আমাৰও বোৱলে আৰু পানী আমাকো পোৱলায়
তোমালোকে পাৰে ভাইটিয়ে আছে নেকি স হ
অ নাজানো দেই
উম তোমালোকৰ নাই পোৱা।
আমাৰ কঠীয়া আমাৰ বোৱা আমাৰ দেউতাই গৰুৱে বালে
অ' হেৰি দিবলে আমাৰ কঠিয়া পাৰিব আজি।
অ কপীয়া পাৰিয়ে আছে
উ আজি সাতলে আৰু কেইদিন আছে জানো
হাতলৈ বেছিদিন নাই হবলা আজি চাৰি তাৰিখ নে পাঁচ তাৰিখ হলা সোমবাৰৰ পৰা লাগিব নেকি সাত।
ন
সোমবা পা লাগিব নেকি।
অ অ কাইলৈ চোন সোমবাৰ।
তাকে হে, ঐ উঠ তই। গহয়া। কি পেন পিন্ধিবি? এটাত মুতি থৈছ, এটা তিয়ালিহি এটিয়া। কি পিন্ধিবি এটিয়া ক'চোন।
তাঁতত আৰু কি কি লগাব?
আ
তাঁতত কি কি লগাব বুলো?
হাতত।
চাদৰ ওলোৱা পিছত কি লগাব সুধিছো।
চাদৰ লৈ হৈ পথাৰলে যাম তা পা পথাৰৰ পৰা আহি পেলে আকৌ মেখেলাকে লগাম নেকি।
হমম?
আকৌ মেখেলা হে লগাও নেকি। চাই লওচোন এয়া কাটি লওঁ তাৰপা কি হব হ'ব আৰু এজনে গামোচা লগাবলৈ দিম বুলি কৈছিলে।
অঁ।
এজনীয়ে গামোচা লগাবলে দিয়া কথা কৈছিলে। গামোচা লগাও এ নে চা মেখেলা লগাও নে, আকৌ। অ ৰিহাহে লগাম নেকি? এজনীক আকৌ ৰিহা লাগে ৰিহা। উম।
বিহাৰা
শংকৰ চবলে ৰিহা লাগে হেনো দুজনী মানক। কালি আপোনাৰ পাছে পাছে মানুহ এগৰাকীয়ে মাতি মাতি গৈ আছিলে হা আপুনি যে ফোনত কথা পাতি আছিলে
আপুনি পাতিলে নে কথা?
আহিলে চাবলে। চাই মেলি গলহি। অ অ মই বোলো পুৰা ভিজিমে দেই। তুমি পাহে চাই যোৱা।
অ' চাই মেলি গ'ল।
কিহে মাতি আছে টুকলু টুকলু কৰি আছে। তোমালোকৰ ঘৰত কিবা চৰাই এটা ম এতিয়া যে টোকুলুক টোকুলুক কৰি আছে।
কি হল?
কিবা চৰাই এটাই মাতি আছে কুটলুক কুটলুক কৰি আছে।
আপোনালোকৰ তাত নে আমাৰ ইয়াত?
তোমালোকৰ তাত।
উম আমাৰ ইয়াত অঁ।
অ পুনৰা
আমাৰ ইয়াত বুলি হে চৰাই মাত শুনিবলৈ পাইছে, এইবোৰ বেলেগত শুনিবলৈ নাপায় নহয় হয় নাই কওকচোন?
দেই তোমালোকৰ ঘৰত এ- চৰাই পৰিছে নেকি আমাৰ ইয়াত এতিয়া ইমান ভাল পৰিৱেশ চৰাই মাজে ঘুৰিলে পাইছে। ত কপাল ভাল।
উম।
মাজে মাজে ফোন চোন কৰি থাকিবাচোন দেই, এতিয়া গাটো ধুই লওঁ।
উম উম অ হ'ব উম।
উ